কোৱা।
হেল্ল'।
কোৱা কোৱা!
অ', কি কৰিছা?
আছিলো এনে কোৱা। এনেই ফুৰিব ওলাইছিলো অলপ। অকন সন্ধিয়া টাইমত এতিয়া ঘৰতে আছো বাৰু এতিয়া। তোমাৰ কোৱাচোন! তুমি ক'ত?
ময়ো অলপ এয়া ওলাই গৈছিলো এ
অ', কিবা এটা খাব ওলাইছো বহু দিন ঘৰত চাও চাও খোৱা নাই। চাও চাও খাই গ'লো আৰু। খাই লৈ আহিলো অলপ আগত ঘৰ পাইছোহি।
হয়, নেকি, বাকী খবৰ চবৰ চব ভালেই?
তুমি কিবা খালানে নাই?
মই তোমাৰ চাহ খাইছিলো আৰু একো খোৱা নাই।
অ'।
বাকী খবৰ চবৰ ভাল?
এই খবৰ ভালেই, তোমাৰ?
উম, মোৰো ভালেই বাৰু চলি আছে ভাল বেয়া।
এ কি কৰি আছা তোমাৰ?
কি কৰি আছা মইতো তোমাৰ পঢ়ি আছিলো আৰু তোমাৰ ব্যৱসায় কিবা এটা ভাবিছো অলপমান।
কি হ'ব
ই কি মানে ই কমাৰ্চ শুনিছানে নাই ই কমাৰ্চ? হেল্ল'।
অ', কি কি ব্যৱসায়?
ব্যৱসায় মানে মই ই কমাৰ্চ ষ্টাৰ্ট কৰিছো ই কমাৰ্চ শুনিছানে নাম?
অ'। নামটো শুনিছো কিন্তু মই সেইটো সেইটো বিষয়ে মানে মই ইমান এটা মোৰ জ্ঞান টো নাই। কোৱাচোন তুমি বস্তুতটো কি হয় কি ব্যৱসায় কেনে কি কৰে।
অ', আচ্ছা, ই কমাৰ্চ মানে সেই তুমি যে আমি যে বস্তু অৰ্ডাৰ দিওঁ। তোমাৰ মোবাইলে দি যেনেকে ফ্লিপকাৰ্ট, এমাজন। বুজিছা নে? সেইটোত যে আমি বস্তু অৰ্ডাৰ দিওঁ বস্তু আহে। সেইটোকে মানে সেইটোকে মানে আমি নিজে চেল কৰা মানে। মই বস্তু বেছো মানে তাতে। মই যেনে বস্তু বেছি আছো আৰু তুমি কিনি আছা সেই টো বস্তুকে কয় ই কমাৰ্চ বুলি। যেনেকা মই মই এতিয়া মোৰ লোকেল এটা হ'লচেল আছে ডাঙৰ। যেনেকাে তোমাৰ উম, খেলা বস্তু হ'লচেল এটা আছে গম পাইছা। খেলা বস্তু হ'ল চেল এটা আছে হেল্ল'।
অ', কোৱা।
অ', যেনেকা মোৰ ঘৰৰ ওচৰত খেলা বস্তুৰ হ'লছেলৰ এটা আছে।
অহ্।
তাপ তাৰপৰা মই খেলা বস্তুটো যেনেকা, ডেৰশ টকাত কিনিলো
উম।
ডেৰশ টকাত কিনি আনি পেলাই তোমাৰ ফ্লিপকাৰ্টত মই হেৰি কৰিলো মানে ৱেবচাইডত দি দিলো যে মইতো বেচি আছোঁ। তাৰ প্ৰাইজ হ'ল তোমাৰ মই পাঁচশ দি দিলো যেনেবা। পাঁচশ ধৰা এটা বাছ আৰু বাস খেলা বস্তু বাস এটা বাস খ বুলি মই তাতে তাতে দিলো বুলি। তাৰপিছত তাৰপি পিছত যেনেকা চাই কাষ্টমাৰে চাব এতিয়া ফটো তাতে দিব লাগিব তুমি। ফটো দিব লাগিব। নিজৰ প্ৰডাক্টৰ খেলা বস্তুটো মই ফ্ ফটোটো আপলোড দিব লাগিব তাতে। তাৰপিছত তুমি তুমি যেনেকে এতিয়া কাষ্টমাৰ হৈ গ'লা। কাষ্টমাৰ তুমি তুমি এনেই মোবাইল চাই থাকা, চাই থাকা ফ্লিপ ফ্লিপকাৰ্ট খুলি চালা, ফ্লিপকাৰ্টৰ ভিত্ ফ্লিপকাৰ্টৰ ভিতৰত চালা, এইটো খেলা বস্তুটো ভাল লাগিছে অৰ্ডাৰ দি দি দিয়া। হয় নে? সেনেকাই হয় নে নহয়? যে তোমাৰ পচ পচন্দ লাগিল খেলা বস্তুটো। তুমি অৰ্ডাৰ দি দি দিলা। অৰ্ডাৰ দিয়াৰ লগে লগে সেইটো বস্ টো মোৰ তাত আহি যাব যে তোমাৰ এটা অৰ্ডাৰ আহিছে পেক কৰি পঠাই দিয়া। তাৰপিছত মই তোমাৰ হেৰিটো খেলা বস্তুতো হল্ডচেলৰ পৰা আনিম এশ টকাত বা ডেৰশ টকাত আনি পেলাই ধুনীয়াকে তোমাৰ পেকেজিং কৰে যেনে পাৰ্চেল আহে আমাৰ জানা নহয়? অৰ্ডাৰ টো দিয়ে।
অঁ, আহে আহে।
অঁ, অঁ তেনেকে বাকচত ভালকে পেক কৰিলোঁ। তাতে এটা লেবে উম, তাতে লেবেল এটা লগোৱা হয়। কাগজ এটা থাকে তাতে চব দি এতিয়া আঁ বস্তুবোৰ লিখা থাকে আৰু। নাম কি কাষ্টমাৰজনৰ কিমান টকা পৰিছে সেইটো কাগজ এটা ওপৰত থাকে নহয় চাইছা নহয় চাগে?
ফোন নাম্বৰ থাকে আকৌ তোমাৰ এইয়া তেওঁ ক'ত থাকে যিটো স্থানটো সেইটো থাকে ন'?
অঁ, চব বস্তু থাকে তাতে। সেইটো বস্ স্তুতো লগোৱা যায়। সেইটো বস্তুটো লগোৱা যায় তাৰপিছত তোমাৰ পেক কৰি তোমাৰ ডেলিভাৰী বয় আহে। ডেলিভাৰী বয়ক দি দিলে হ'ল। এতিয়া ডেলিভাৰী বয় তোমাক সেইটো বস্তু আকৌ তোমাৰ কাষ্টমাৰক গৈ পেলাই দি দিব মানে। তোমাক দি দিব।
অঁ, তেনেকুৱা নেকি?
অঁ, তোমাৰ তাত গুচি গ'ল। এতিয়া তুমি অনলাইন পেমেণ্ট কৰিলে যদি সেইটোতো আগতে লৈ লয় নহ'লে
হাতে দি পইচা দিয়া যদি তোমাক আঁ সেই দি দিব লাগিব জানাই? কা এ কি? ডেলিভাৰী বয়ক দি দিব লাগিব।
উম।
উম, সেনেকে আৰু। তাৰপিছত মই যেনেকে এতিয়া মোৰ
উ
হেৰি হ'ল নহয় উম, মই দেৰশ টকাত কিনিছিলোঁ তোমাক কৈছিলো নহয় হেলচলৰ পৰা মই ডেৰশত কিনিলোঁ। হয়নে নহয়? কিন্তু ম কিন্তু মই ফ্লিপকাৰ্টতো পাঁচশত বেছি আছোঁ, তোমাক পাঁচশ টকাত বেচিলো। কিন্তু তাতে তাতে তাতে কিন্তু মোক আকৌ ফ্লিপকাৰ্টকো অলপ অকমান পইচা দিব লাগিব কিন্তু। যে মই তেখেতৰ চাইট ইউচ কৰি আছোঁ, মোৰ বস্তু বে চাবলৈ। সেইকাৰণে অলপ মান পেচাত পইচা মানে, আ, ফ্লিপকাৰ্টকো দিব লাগে। তেনেকে তুমি এশ ডেৰশ টকা দিলা নহয়, এশ ডেৰশ ট এক এক বেছি নহয়, তুমি পঞ্চাশ বা এশ টকা এই ৱেবচাইটে লৈ লয়। যেনেকে মই দেৰশ টকাত কিনিলোঁ অ', এশ টকাত যেনেকে মই ডেৰশ টকাত মই গাড়ীত কিনিছিলোঁ খেলা বস্তুটো, তাৰ পিছত পঞ্চাশ টকাই ধৰি লোৱা। পঞ্চাশ টকা ফ্লিপকাৰ্টে লৈ ললে, মানে ডেলিভাৰী চাৰ্জটো দিব লাগিব ন তোমাৰ। যে অনা নিয়া কৰিছে, সেইটো কাৰণে যেনেকে দেৰশ টকা মোৰ খৰচা হ'ল। বাকী পঞ্চাশ টকা ফ্লিপকাৰ্টে ললে, কিমান হ'ল দুশ টকা হ'ল হয়নে? দুইশ টকা হ'ল কিন্তু মইতো বেচিছো পাঁচশ টকাত হয়ে নে নহয়?
উম।
এই পাঁচশ পৰা মোৰ দুইশ টকা মাইনাচ কৰি দিয়া। কিমান বাছে তিনিশ টকা, তিনিশ টকা মোৰ প্ৰফিট হৈ গ'ল সেইয়াই আৰু। সেইটোকে তোমাৰ কোৱা যায় ইকমাৰ্চ। সেইটো মই ষ্টাৰ্ট কৰিছোঁ। সেইটো মই ষ্টাৰ্ট কৰিছোঁ। এতিয়া তোমাৰ কেইটামান বস্তু মই দি থৈছো ফ্লিপকাৰ্টত, যেনেতে তোমাৰ হৈ গ'ল উম
তোমাৰোতো মই ময়ো ময়ো কৰিব পাৰিম নে এই কামটো এইটো?
পাৰিব পাৰিবা পাৰিবা ধুনীয়াকে পাৰিবে। তুমি একাউণ্ট খুলিব লাগিব আগতে, চেলাৰ একাউণ্ট বুলি কোৱা যায়। একাউণ্টটো খুলি লোৱা। ফ্লিপকাৰ্ট, এমাজন যিটো হয়, য'ত বেচিব বিচাৰিছা মানে তোমাৰ
তোমাৰ এই মই কামটো কৰিবলৈ মই তোমাৰ কি কি কি মানে তোমাক কৰিব লাগিব মানে
প্ৰথমতে তোমাক হেৰি পান কাৰ্ড লাগিব তোমাক, পান কাৰ্ড দি পেলাই তুমি একাউণ্ট
হেল্ল'।
কোৱা।
কোৱাচোন।
বাকী তোমাৰ এই আৰু তোমাৰতো, এইটো কামৰ বিষয়ে এইটো কামৰ বাহিৰেতো আৰু বেলেগ কামো তোমাৰ আছে ন?
আছে আছে, চব আছে বহুত আছে ব্যৱসায় এতিয়া কৰিব পৰা। বেলেগ তুমি ব্যয়সায় তুমি সৰু মৰা হেৰি খুলিব পাৰা নাই। ধূপকাঠিৰ বিজনেছ। বিজনেছ খুলি-আৰম্ভ কৰিব পাৰা। ধূপকাঠি বিজনেছো ধুনীয়া চলি আছে আজিকালি টাইমত মানে। আৰু তুমি ধূপ কাঠিটো এনেকা বস্তু তুমি জানাই চব ঘৰতে দ কাৰ পৰে ৰাতিপুৱা হওক বা সন্ধিয়া, হয় নে নহয়?
মই এইটো এইটো এইটো কৰিম বুলিয়ে ভাবিছিলোঁ। তোমাৰ ধূপকাটিটো মই তোমাৰ এই আগদিনা মই কিনি আনিম।
উম।
মই ৰাতিপুৱা ৰাতিপুৱা বা এই দোকানত বিক্ৰী কৰি দিম ন ৰাতিপুৱা বা সন্ধিয়া?
হলচেলে হলচেলে তুমি সেনেকা তুমি
এশটকা যদি মই এ এশ টকাত আনো এ তোমাৰ এটা এটা বান্দোল তাৰছত তোমাৰ হেৰিটো মই ডে ডেৰশ টকাত বেচি দিলো
অ তোমাৰ পঞ্চাশ টকাটো লাভ হৈ আছে তেনেকা কৰিব পাৰা সেইটো তোমাৰ ধুনীয়া ধুনীয়া ব্যৱসায় এটা তাতে ভাল মানে পইচা
সেইটোও হয় বাৰু
পাই আছে চবে
ধুকাঠী হয় তোমাৰ এনে তোমাৰ এনে দোকানৰ খোৱা বস্তু এ চিপচ এ তোমাৰ এনেকা তোমাৰ কেক চেক ধৰি লোৱা ন
কেক চেক অ ধুনীয়া চলি আছে আৰু
তোমাৰ মানে এ এইটো ব্যৱসায় ফাৰ্ষ্ট প্ৰথমে আৰম্ভ কৰিম বুলি ভাবিছিলোঁ
অ
তোমাৰ যোনটো এইয়ে ম দোকানৰ গেলামালৰ বস্তু চোতে বিয়ে যে দোকানত অ অ
অ বুজিছো বুজিছো হ'লচেল আট হলচেলৰ পৰা আনি পেলাই তুমি দোকানে দোকানে মানে দি যাবা ন সেইটো কথা কোৱা নাই জানো অ অ বুজিছো অ সেইটোও ধুনীয়া তোমাৰ যেনে তুমি হলচেলত তুমি এটা বস্তু দেৰশ টকা আনিলা তাৰপিছত তুমি লোকেল দোকানত দোকানত গৈ পেলাই সেইটোৱে বস্তু তুমি এশ সত্তৰত বেছি দিয়া বিছ টকা তোমাৰ লাভ হৈ যাব তেনেকে এটা দো দোকানতে তোমাৰ বিশ টকা লাভ হয় তেনেকে তুমি দছটা দোকানত যদি কৰা কিমান লাভ হ'ব দুইশ টকা আহি গৈ আছে তেনেকে তুমি ত্ৰিশটা দোকানত গলা আৰু লাভ হ'ব তেনেকা কথা কিন্তু অলপমান খালি কষ্ট হয় তুমি চব দোকানে দোকানে ফুৰিব লাগিব ৰ'দে পানীয়ে গৈ থাকিব লাগিব সিমানতো
দোকানৰ চিনাকিও তোমাৰো মোৰ দছখন দোকান মোৰ চিনাকি আছে
অ চিনাক
টেডিঙৰ
কেচ এটো কটাই নাই
ম মই তোমাৰ এই মানে মোৰ তোমাৰ মোৰ তোমাৰ গাড়ী এখন আছে মানে
এই তোমাৰ চাৰিচুকীয়া বাহন এখন আছে মোৰ
অঁ
তাতে যে নিম আৰু তুমি তেতিয়া মা তোমাৰ তাত এ তাত তোমাৰ বহুখিনি বস্তু সোমাব ন
বস্তু খিনি সোমাব আৰু ধুনীয়াকে
অঁ আৰু ধৰি লও তোমাৰ এখন বাইক হ'লেও তাত ত মাল মাল কিমান যাব নহয় নে এ উম এই দুখনেচ চাৰিচকীয়া মোৰ এতিয়া বাহনখন, তাত তোমাৰ যথেষ্টখিনি বহুত গুচি যাব তাত।
যথেষ্ট জাগা থাকে তাতে। তাতে অকল তোমাৰ তেলৰ অলপমান খৰচা হ'ব বাকী তোমাৰ লাভে হ'ব।
এই তেলটো বাৰু মোৰ নিজৰ, তেলটো নিজৰে বাৰু।
উম, তেলটো নিজৰ খৰচা হ'ব বাকি তই একো দিগদাৰ নাই তাতে।
বাকি এই দিগদাৰ নাই বাৰু।
সেনেকে ব্যয়ৱসায় কৰি বহুত মানুহে ধুনীয়া জিন্দেগী কৰি আছে।
উম।
আমাৰ লগৰবিলাকে দেখ চাই চাই। চবে ভাল ভাল ব্যৱসায় কৰি ভাল ভাল পইচা কমাই আছে চবেই।
হয় নে নহয়? চাকৰি কেইজন মানুহৰ, চাকৰিতো চবৰে নহয় ন'।
চাকৰি চাকৰি কৰি তোমাৰ পইচা পায় কিন্তু যোনটো তোমাৰ ব্যৱসায়ত আছে, তোমাৰ মানে ব্যৱসায়টো অলপ ওপৰলৈ উঠিব লাগিব ন'।
অ' অকন সময় লাগে কিন্তু হৈ যালে মানে ধুনীয়া হৈ যায় আৰু।
অ'।
চাকৰিতো চবে পৰিশ্ৰম কৰে কিন্তু চবেই নাপায় ন' চাকৰি। এতিয়া যাৰ লাক ভাল
আৰম্ভ কৰিব লাগিব আৰু মাই। মই এইটোকে ফাৰ্ষ্ট আৰম্ভ কৰোঁ নেকি ন' তোমাৰ দোকানে মাল দিয়াটো ন'? তাৰপিছত লাহে লাহে মই বেলেগ বেলেগ ব্যৱসাই কৰিম।
ষ্টাৰ ষ্টাৰ্ট তুমি সেইটোদি কৰি দিয়া যদি ভাল চলি লা চলা হয়, লাভ ভাল হয় তাৰপিছত তুমি আৰু এটা বিজনেছত কৰি ভৰি দি দিবা ন', লাহে লাহে মানে ডাঙৰ হৈ কৰি থাকিলে
অ'।
নিজে নিজে মানে কথাবিলাক হৈ যায়। আ, এটাত এটা তুমি এটাত ভালকে বনি ল'লা ন' তাৰপিছত তোমাৰ যাবলৈ আগবাঢ়িবলৈ বেছি টাইম নালাগে মানে। তেনেকা বস্তু এইবা। খালি ষ্টাৰ্ট দিয়া দিগদাৰ, কথা আৰু।
তোমাৰতো এ, প্ৰথমে তোমাৰটো অলপ কষ্ট হ'বই ন'।
প্ৰথমেতো কষ্ট হ'বই জানেই। লাহে লাহে আ, প্ৰথমতে চবে তোমাৰ হেৰি হৈ নাযায় ন' চাকচেচ হৈ নাযায় কোনো বস্তু
উম, উম।
অলপমান পৰি অলপমান পৰিশ্ৰম কৰিব লাগে জিন্দগীত। পৰিশ্ৰম কৰিলেহে আমাৰ আগবঢ়া হ'ব।
পৰিশ্ৰম কৰিলে তোমাৰ ত এ পইচা আহিব হয় নে নাই? এতিয়াতো ঘৰততো বহি তোমাৰ পইচা নাহে।
নাহে নাহে। ক-কষ্ট কৰিবই লাগিব তেতিয়া কিবা হ'ব।
ব্যৱসায়টো আৰম্ভ কৰিলে, ব্যৱসায়টো মই কৰাৰ আগত তোমাক এবাৰ লগ কৰিম জানে ন'?
মোক মোক লগ কৰিবা, আৰু তুমি মোক কল কল কৰিবা, কিবা কিবা কথা থাকিলে ডাইৰেক্ট সুধিব পাৰা তুমি, কিবা দিগদাৰ হ'লে মই আছোঁ বাৰু। মই যিমান পাৰোঁ